হেল্লো।
হেল্ল'।
হেল্ল' উম কোৱা।
কি কৰি আছ।
এনেই আছোঁ।
চাহ তা খালি।
নাই খোৱা নাই।
কিয়?
এনেই।
আচ্ছা বাকী খবৰ ভাল তোৰ?
উম ভালেই তোৰ?
মোৰো ভালেই ঘৰত কোন কোন আছে?
ঘৰত মা দেউতা আ মই ভন্তি মা আইতা
অঁ
অ এতিয়া ক'ত আছ তই
মই এতিয়া বৰ্তমান নদী ফালে আহিছো
কাৰোবাৰ ঘৰত আছা নেকি আৱাস আহি আছে তোৰ
অ
আত্ছা
কি আমাৰ পাবা গৈছ দে
ক'তো ফুৰিব যোৱা নাই দা
উম
হা
হেল্ল'
ক'তো ফুৰিব যোৱা নাই?
না বৰ্তমান যোৱা নাই? নাই নাই নেযাওঁ বুলি ভাবিছো অ কৈ আছো ৰব পঠিয়াই দি হুম
যে ঘৰৰ খবৰ ভাল নে বেয়া তোৰ
ভালে ভালে তহঁতৰ হেল্ল'
অ ক
উম কহ
ভণ্টি কত গ'ল
পালে ভণ্টি আছে ঘৰতে
অ ভণ্টি যোৱা নাই কতো ফুৰিব?
নাই যোৱা নাই
উম পিছে তোমাৰ ভণ্টিৰ নাম কি হয়নো?
খাই দিয়া
ভণ্টিৰ নাম কি?
ধৈত্ৰী
আচ্ছা তুমি অকমান বাহিৰত ওলাই যোৱাচোন
অকে দি আছোঁ ৰবা। অ হেল্ল'-
অ কোৱা কোৱা।
কোৱা বাকী ঘৰত কোন কোন আছে।
ঘৰত মা, আছে দেউতা, বা আৰু মই
অঁ অ
হাঁ হেল্ল' হেল্ল' তোৰ মাত আহা নাই। হেল্ল' হেল্ল'